অ', কোনে ক'লে?
এ আপোনাৰ চিনাকি এইটো। আপুনি এতিয়া ক'ত আছে?
এ মই গুৱাহাটীত আছো।
আচ্ছা, গুৱাহাটীৰ ক'ত আছে?
গুৱাহাটী, আমাৰ ছিক্স মাইল হয়।
হয় নেকি, আপুনি আপোনাৰ লগত কোন কোন থাকে?
মোৰ লগত শাহুৰ, শহুৰ মোৰ হাজবেণ্ড, মোৰ দুটা ল'ৰা ছোৱালী
অ'।
আপোনাৰ? মোৰ আচ মোৰ আচল ঘৰ তেজপুৰ।
আচ্ছা। আৰু বাকী আপুনি কিবা কাম কৰে নেকি?
মই বৰ্তমান ক্ৰাফ্টৰ কামত ব্যস্ত, ক্ৰাফট ফুড মোৰ ইউটিউব চেনেল চলাও ফেচবুক পেজ এটা চলাই আছোঁ। অ'।
অ' আপুনি কি এইবিলাক বিজনেছ কৰে নেকি?
অ' মই বিজনেচ কৰোঁ।
হয়।
ৱৰ্ক ফ্ৰম হোম কৰি আছোঁ, কাৰোবাক অৰ্ডাৰ লাগিলে অৰ্ডাৰ কৰে অনলাইনতে।
আপুনি অকলে নে আৰু কোনোবা আছে? অকলে নে আৰু কোনোবা আছে?
মই অকলে কৰি আছোঁ।
আচ্ছা। কি কি বনাই?
হোম ডেক'ৰেচনৰ বস্তু। প্লাছ এতিয়া বৰ্তমান নতুনকে এটা আৰম্ভ কৰিছোঁ জুৱেলাৰী। আৰু প্লাছ আপোনাৰ হেণ্ডবেগ হেণ্ডবেগ। আৰু কাপোৰ চিলোৱা কাম সেইবিলাক সকলো কৰো।
অকলেনে নে আৰু কোনোবা আছে?
নাই অকলেই।
অ', অ'।
সকলোকে কাম চাম, ঘৰৰ কাম চাম কৰি আৰু এইবিলাক কাম আৰম্ভ কৰি দিওঁ আৰু।
অ', অ'।
আপোনাৰ বিষয়ে কওকচোন।
এই মই কি কয় এনেই কিছুমান বিজনেছ কৰোঁ, অনলাইন নেটৱৰ্কিং বিজনেছ।
আটচা। কামটো চেম চেমেই প্ৰায়।
আপোনাৰ কি ইউটিউব চেনেলো আছে নেকি?
মোৰ ইউটিউব চেনেল আছে।
আচ্ছা। কিমান চাবস্ক্রাইবাৰ?
এ, ওৱানকে মান হ'ব, ওৱান কে চামথিং।
পিছে আপুনি গুৱাহাটী ক'ত থাকে?
মই গুৱাহাটী যোৰ ৰোডত থাকোঁ।
অ', অ'। আপোনাৰ নিজৰ ঘৰনে?
অ' মোৰ নিজৰ ঘৰ।
কি মানে এ, ফ্লেট নে ঘৰ?
উম, ফ্লেট ফ্লেট।
অ', অ'। বাকী আৰু কোন কোন থাকে ফ্লেটত, মানে কি আপোনালোকৰ এটা পাৰ্তে নে আৰু কোনোবা থাকে?
উম, বৰ্তমান আমাৰ তিনটা পাৰ্ট, দুটা পাৰ্ট টাত আমি থাকোঁ, এটা পাৰ্ট ভাড়া দিছোঁ।
হু, হু। আপোনাৰ ল'ৰা কি এ, কিমান বয়স?
মোৰ ল'ৰা এইবাৰ মেট্ৰিক দিব। এটাই মেট্ৰিক দিয়ে। উম।
আৰু সি কি কি কৰি ভাল পায়?
সি পঢ়া শুনা কৰিয়ে ভাল পায় আৰু গান গাই ভাল পায়।
অ', অ'। বাকী আপুনি এতিয়া কি কৰি আছে?
এতিয়া এয়া মই হাজবেণ্ডক পঠালোঁ খুৱাই বুৱাই।
হয়।
পঠাই পেলাই মই এতিয়া পাঁচ মিনিট ৰেষ্ট ল'বলৈ বহিছোঁ তেনেকুৱাতে আপোনাৰ ফোনটো আহিলে। ল'ৰাই ল'ৰাই তাতে পঢ়ি আছে। সেইকাৰণে মইতো এটা ৰুমত অকনমান বহিছোঁ, আপোনাৰ ফোনটো আহিলেহে কথা পা
পোনাৰ হাজবেণ্ড ক'ত কাম কৰে?
বেংকত কৰে।
বেংকৰ মানে কি ভেলুৱেচন এনেকুৱা টাইপৰ নেকি?
অ', অ'। বেংকৰ ভেলুৱেচন আৰু লোনৰ কামবোৰ।
অ', অ'।
হে
বাকী আপোনাৰ আচল ঘৰ ক'ত?
তেজপুৰ।
অ', অ' তেজপুৰ ন'। তেজপুৰৰ ক'ত?
তেজপুৰৰ ডেকাৰ গাঁও।
অ' কি আপোনাৰ মাহঁত থাকে?
মোৰ তাত মা আছে, ভাইটি দুটা আছে। বোৱাৰী ইয়াত দুজনী আছে, ভণ্টি আছিলে বিয়া দিলে।
অ', অ'। ক'ত বিয়া দিলে?
ভণ্টিক এই যোৰহাটত বিয়া দিছে।
অ', অ'। বাকী এতিয়া আপুনি আহা যোৱা কৰে নে নকৰে তেজপুৰ?
উম, কৰোঁ এ, আৰু এতিয়া ল'ৰা ক্লাছ টেন না।
উম।
বছৰত এবাৰ যাওঁ, এইবাৰতো এবাৰ গ'লো এপ্ৰিল উ, এপ্ৰিল নে মে'ত গ'লো। এতিয়া নহ'ব আকৌ অহা এপ্ৰিল মানত যাম এপাক।
হয় হয়। আপুনি গুৱাহাটীত আপুনি গুৱাহাটীত কি কক, এ, ঘৰত থাকি ভাল পায় নে বাহিৰত ফুৰিব যাই ভাল পায়?
ঘৰত ঘৰত, ঘৰত থাকি চবচে ভাল পাওঁ।
হয় নেকি, আৰু বাকী এনে ক'ত ক'ত আপুনি এনে ফুৰিব যায় মানে?
গুৱাহাটী আছে ন' পুৰা জেগা বৰ পাৰ্ক। মই একচুৱেলি মষ্টলি মই যাই ভাল পাওঁ চব প্ৰিণ কৰিবৰ কাৰণে।
অ' ক'ত যায় শ্বপিং কৰিবলৈ? হয় হয়।
এইবিলাকক মই ভাল পাওঁ।
আৰু বাকী?
আপুনি, আপোনাৰ ফেমিলি কি?
এ, মই এতিয়া, মই এতিয়া অকলেই।
অ'।
মই তাৰপিছত মোৰ লগৰ এটা থাকে মোৰ লগত।
অ'।
সেইবিলাকে আৰু।
ঠিকে আছে।
আৰু
আপোনাৰ মা দেউতা আছে?
অঁ, আছে।
ক'ত থাকে?
এই গুৱাহাটিতে।
অ। মা-দেউতাৰ লগত নাথাকে নেকি?
এ, সিহঁতৰ লগত থাকোঁ, এতিয়া কামত আহিছোঁ অলপ অফিচত আৰু বাকী কিবা ব্ৰেকফাষ্ট চেকফাষ্ট কৰিলে নে নাই?
অ', কৰিলোঁ কৰিলোঁ। আজি দৌচা বনালো খালো
হয় হয়, এইবিলাক কি আপুনি এইবিলাক ভিডিঅ' চিডি বানাই নেকি খানা চানা?
উম, খানা ভিটোও।
হয়।
অ', খানাৰ ভিডিঅ' বনাও, এইবিলাক চব ভিডিঅ' যেতিয়াাই সময় পাাম ভিডিঅ' বনাও আপলোড কৰোঁ সময় বহুত কম ল'ৰা ছোৱালীৰ কাৰণে ইমানেই দিনটো ব্যস্ত থাকিব লাগে
উম।
কি কৰিম, কি নকৰিম কাম তাৰ মাজতে অকমান সময় পালে আৰু অলপ পিটিককে ভিডিঅ' কৰোঁ।
আপুনি সেনেকে খানা চানা এনেকুৱা বিজনেছ কৰিব পাৰে দেখোন।
মন যাই কিন্তু, কিছুমান অসুবিধাৰ কাৰণে কৰিব নোৱাৰোঁ মানে ইমান টাইমতে খানা লাগে ঘৰৰ খিনিকে চমভালিব নোৱাৰিছো আকৌ অৰ্ডাৰ ললে কিমান উৎপাত হব।
হয় হয়। আৰু বাকী আপুনি খাই কি ভাল পায়?
উম মই খাই ঘৰৰ খানা খাই ভাল পাওঁ আৰু আছামিচ।
মানে
চিম্পুল খানা, হম।
হেল্দি।
উম ঘৰৰ খানা, ৰেষ্টুৰেণ্টৰ খানা খাই বেয়া পাওঁ। মচলা বেচি থকা বেয়া পাওঁ, ঘৰৰ আচামিছ খানা ভাত দালি, চিম্পল খানা ভাঁজি, চাটনি, কুকুৰা এইবোৰে খাই ভাল পাওঁ। কিন্তু, মোৰ লৰাটোৱে অকমান দিগদাৰ কৰে।
অঁ হা
খালি সি, চাইনিজ খানা খাব বিচাৰে ঘৰতটো ওলাই গ'লে আৰু কিবা আনিবা বাহিৰৰ বস্তু আনিবই লাগে, সেইটোৱে অকল অশান্তি কৰে আৰু।
ন আজিকালি কৰে এইবিলাক চবে, চব বাচ্ছাই কৰে।
ফাষ্ট ফুড খালে চাইড এফেক্ট হয় না, বহুত বেছি মছলা তেল চচ, দিনত সদায় ফ্ৰাইড ৰাইচ খাব। ফ্ৰাইড ৰাইচ সদায় খাব নালাগে নহয়।
উম, উম, বেয়া পাৰছে
বেয়া কথা ক তাত এদিন বা দুদিন খাব লাগে।
অঁ।
চচটো চয়া চচ কিমান হেৰি বস্তু আৰু তাতে, সিহঁতে কি দি বনাই বা
উম, বাকী ঘৰত, ঘৰত ঘৰ খাব খানা আপুনি বনায় ন?
মইে বনাওঁ।
অ', বাকী এনেকুৱা কোনো মানুহ ৰখা নাই মানে কাম কৰা।
নাই ইমান পইচা লাগে, খানা বনোৱা মানুহ কাম কৰা মানুহ ৰাখিবলৈ, গুৱাহাটীত বস্তু বহুত বেছি দাম লয়। হেল্প, হাউচ হেল্পাৰবিলাকে বহুত বেছি দাম লয়। তেনে আৰু, নিজে কৰো কষ্ট কৰি আৰু।
উম।
ইমানখিনি এফৰ্ড কৰিব নোৱাৰোঁ দিয়কচোন।
আৰু বাকী ইয়া
হম হেল্ল'।
হেল্ল'। আপুনি কিবা আগতে কোম্পেনীত কাম কৰিছিল নেকি?
কৰিছিলো আগতে।
কি কোম্পোনী?
এই প্ৰাইভেট কোম্পেনী এটাত, কোম্পেনী হেৰিত
অ', অ'।
কম্পিউটাৰ চেণ্টাৰ এটাত কাম কৰিছিলোঁ।
কিমান, কিমান, কিমান দিন কাম কৰিছে?
এ বেছিদিন নকৰিলো বৰ লাগিলে কৰি পেলাই, মই ছমাহমান কৰি এৰি দিলোঁ।
হয়, হয়, ক'ত কৈৰিছিল কাম?
হেৰি কামটো আছিলে দাটা হাউচ, তেজপুৰ।
অ', অ'। প্ৰাইভেট কোম্পানী নহ।
প্ৰাইভেট কোম্পেনী, কোম্পেনী মানে এটা শ্বৰুম টাইপৰ আৰু তাতে কম্পি তাৰ, হেৰিবোৰ আ চাবলে।
হয়, আপোনাক মানে কিমানকে দিছিল পইচা?
এই বহুত কম নিছিলে দিয়ক, তেতিয়া পাঁচ হোজাৰ দিছিলে।
হয়, হয়, তেতিয়াৰ দিনত আকৌ পাঁচ হাজাৰটো ভালে আছিল।
ভালেই আছিলে, কিন্তু এ মোৰ ঘৰতো অকমান দূৰত আছিলে, ৰিক্সা ভাড়া বহুত বেছি যায়গৈ, তেতিয়া চিটিবাছ টিটিবাছ নাছিল না অটো-চটো।
হয়, হয়।
এই ৰিক্সাত উঠিলেই আপোনাৰ এইখিনি পৰা, এই খিনিলে বিশ টকা, ত্ৰিশ টকা লাগে। ঘৰ আহা যোৱা কৰোঁতে মোৰ ডেইলী ডেৰশ, দুশ টকা খৰচাই হৈ যায়।
হয়।
ৰাস্তা-ঘাটো বেয়া আছিল তেতিয়াৰ দিনত।
হয়।
সেইকাৰণে এৰি দিলো।
দিয়ক ঠিক আছে দিয়ক, ভাল লাগিল কথা পাতি।
অ', কৰিব কেতিয়াবা।
অ', অ'।
উম।